হেল্ল'।
হেল্ল'।
শুনিছা?
অ শুনিছো কোৱা।
অ অ কি কৰিছা?
এ এনে বহি আছিলো কিবা এটা চাই আছিলো মানে।
কি চাই আছিলা?
এ আ এয়াও
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' অ।
কি চাইছ অ শুনিছো কি চাই আছিলা কোৱা।
এ নাই নাই কোৱা কোৱা।
নাই বোলো, মই এই চালো ৰ'বা এই ক এইমাত্ৰ, এই নতুন যে নিউ এডুকেচন পলিচিখন আহিছে। শিক্ষানীতিখন যে নতুন শিক্ষানীতিখন।
অ মইও সেইটোৱে চাই আছিলো।
এই চালো তাকে চাই পেলায় বোলো ভাল ভাল বস্তু দিছে অ।
অ ন নতুন নতুন কিবা কিবি কাৰিকুলাম এড কৰিছে।
এ আমাৰ দিনতকে বহুত ভাল কৰিছে এতিয়া তোমাৰ চব মানে ভাল ভাল এক্টিভিটি দিছে মানে তোমাৰ অ প্ৰেক্টিকেল থিয়ৰি দি পেলাই তোমাক অকল থিয়ৰি দি নুবুজাই প্ৰেক্টিকেল দিও বুজাই মানে তোমাক অকল মানে পঢ়ি শুনিয়ে নহয় এতিয়া তুমি মানে ইম'ষ্টলি বা ফিজিকেলী বস্তুটো চুই, বুজি, দেখি শিকিব পাৰিবা।
অ মানে নিজে কৰি কিনে বুজিব পাৰিবা সেইটো ভালে বস্তু।
অ আৰু তোমাৰ এনেকুৱা নহয় যে তুমি অকল মানে পঢ়াতে ভাল মানে পঢ়াত বেয়া কিন্তু বাকী বিলাকত ভাল কিন্তু তুমি পঢ়িবই লাগিব এনেকুৱা নহয় মানে তুমি যদি স্পৰ্টছত ভাল স্পৰ্টছত যাব পাৰা তুমি যদি নাচি ভাল পোৱা নাচিত নাচাত যাব পাৰা। তুমি গান গাই ভাল পোৱা গান গাব পাৰা তো এইবিলাক বহুত ভাল ভাল বস্তু ওপৰত লিখিছে। আমাৰ দিনত হ'ব লাগিছিল বহুত ভাল হ'ল হয়।
অ আমাৰ দিনত হ'লে মানে অলপ আমি ফিল্ডটো ডাঙৰকে পালোঁ হয় কিন্তু আনফৰ্চুনেটলি নাপালো সেইটো এটা বেয়া কথা হ'ল। কিন্তু আ নতুন প্ৰজন্মৰ কাৰণে ভালে হ'ব এইটো।
অ এতিয়া শিকিব পাৰিব প্ৰেক্টিকেল এক্সপ'জাৰ বিলাক বাঢ়িব। তাৰ পিছত তোমাৰ চাকৰি ক্ষেত্ৰত এয়া বিলাক বাঢ়িব, শিকিব পাৰিব। তোমাৰ সোনকালে তোমাৰ কি কওঁ কাম -কাজ বিলাক সিঁহতে সোনকালে সোনকালে শিকিব নিজে কৰিব শিক শিকিব আত্মনিৰ্ভৰ হ'ব পাৰিব। ত' সেই আৰু। এনেও আজিকালি মানে এনেকুৱা হৈ গৈছে আগতে হাণ্ড্ৰেড। আগতে আমি হাণ্ড্ৰেড মাৰ্ক্সৰ পেপাৰ দিছিলো টুৱেটি থাৰ্টি মাৰ্ক্সৰ আমাৰ অ প্ৰেক্টিকেল হৈছিলে। ত' এতিয়া পুৰা পঞ্চাশ মাৰ্কৰ থিয়ৰৰি হয় পঞ্চাশ মাৰ্কৰ মানে লিখিব লাগে, আৰু পঞ্চাশ মাৰ্কৰ তোমাৰ পে সেইকাৰণে ত' সেই বস্তুতটো মিলি গৈছে আৰু।
হয় তেতিয়া আৰু কোনো পিছ পৰি নাথাকে আৰু চ'বে গুচিয়ে যাব মানে চ'বেই।
অ' ইয়াতে তোমাৰ এতিয়া গাধা চুকা বুলি একো নাথাকে। অ' মানে তোমাৰ এতিয়া গাধা বা পঢ়াত অলপ দুৰ্বল সেনেকুৱা বুলি মানে নকয় কোনো। মানে চ'বৰে নিজা নিজা এটা এয়া থাকিব বিষয় থাকিব এতিয়া ধৰ তুমি ধৰা চাইন্সৰ ষ্টুডেন্ট চাইন্সৰ ষ্টুডেন্ট হয়ও তুমি আৰ্টছৰ যিকোনো ছাবজেক্ট ল'ব পাৰা। যেনেকে পলিটিকেল চাইন্স হ'ল হিষ্ট্ৰি হ'ল এনেকুৱা চাবজেক্ট তুমি ল'ব পাৰা। মানে তোমাৰ কোনো বাধ্য বাধ্যকতা নাই যে তুমি অকল তোমাক যোন কেইটা চাবজেক্ট দিছে তুমি সেই কেইটাই পঢ়িব পাৰিবা। তুমি নিজৰ কম্বিনেচন বনাই পেলাই পঢ়িবও পাৰিবা সেনেকুৱাও কিছুমান বস্তু এয়া এয়া কৰি দিছে। ত' বস্তুতটো ভাল কৰিছে, মানে এতিয়া তোমাৰ ধৰি লোৱা কিছুমান আহঁ ঠিক আছে বাৰু কিছুমানে এ মেথছ কৰি ভাল পায়, বা গণিত কৰি ভাল পায়। কিন্তু তাই আকৌ লিখিও ভাল পায়, ত' সেই তাই বা সি তোমাৰ ইংলিছো ল'ব পাৰিব। বা কোনোবাই ধৰা তোমাৰ কেমিষ্ট্ৰি পঢ়ি ভাল পায়, কিন্তু ইফালে ৰাজনীতি বিজ্ঞানো পঢ়ি ভাল পায়। ত' সিহঁতো সেনেকে মিলাই চলিব পাৰো, মানে তুমি যি ভাল পোৱা তুমি যি শিকি ভাল পোৱা বা কৰিব বিচাৰা সেইটো তুমি ল'ব পাৰা।
হয় এইটো বহুত ভাল বস্তু এটা আহিছে আমাৰ শিক্ষাত আৰু আমি নাপালো বাৰু নতুন প্ৰজন্মই পাব, ভালকে সিহঁতে কৰি যাব পাৰিব। বিভিন্ন ধৰণৰ বস্তু শিকিবৰ কাৰনে আগ্ৰহতো আনি আছে। সেইটো ভাল কথাও হয়। আৰু যেনেকে কলা যে দুটা ছাবজেক্টত ইণ্টাৰেষ্ট থাকিলে সিহঁতে ল'ব পাৰিব, সেইটোও বহুত ভাল। আমি বেছিভাগে বহুত ত' কনফিউজ হৈ যায় যে মই এইটো চাবজেক্টটো ভাল পাওঁ এইটোও ভাল পাওঁ মই ইংৰাজীও ভাল পাও মই মানসিক বিজ্ঞানো ভাল পাওঁ কিন্তু মই দুটাই একেলগে কৰিব নোৱাৰো যোনটো আজি এইবাৰ কৰাৰ মানে সেয়া সুবিধাটো দি দিছে। ত' সেই হিচাপে ভালে হৈছে যেনেকুৱা সুবিধা দিছে সেই হিচাপে যদি নতুন প্ৰজন্মই সেনেকে ব্যৱহাৰ কৰিব জানে সেইটো নিশ্চয় উন্নতিয়ে হ'ব।
আৰু তোমাৰ এতিয়া ধৰি লোৱা আগতে আমাৰ কেনেকুৱা আছিলে যে এ ষ্টেন কৰিছে। তোমাৰ কি ক'ম ফাছ ফ্ৰাষ্ট ডিভিজন পাইছে ছে কেণ্ড ডিভিজন পাইছে ডিষ্টিক ডেষ্টিংচন পাইছে চ' সেই বস্তুটো তোমাৰ তিয়া সেই বস্তুটো নাথাকে তাৰ মানে এইটো তুমি যিমানেই নোপোৱা যিমানেই তুমি
উম
মানে এয়া নোপোৱা তোমাৰ লাষ্টত গৈ থৈ তুমি এটা এন্ট্ৰেন্ঞ্চ দিবই লাগিব যি কোনো বিশ্ববিদ্যালয় মহাবিদ্যলয়ত তুমি যদি ল'ব বিচাৰা, বা কলেজত লব বিচাৰা তুমি তাতে এণ্ট্ৰেন্স দিব লাগিব তোমাৰ কোনো মানে মাক্সৰ ওপৰত চাই পেলাই তোমাৰ এডমিছন নহয়। বা কম্পিটিশ্যনটো কমি গৈছে আৰু এতিয়া তোমাৰ আ এক্সট্ৰা কাৰিকুলাম যোনখিনি আছে ধৰা চ খেলা ধূলা হ'ল। নাচ গান হ'ল, বা তুমি লিখি ভাল পোৱা তুমি কিতাপ লিখিছা। বা তুমি যি কোনো কিবা কৰিছা ত' সেইবিলাকত বেছি চতো তোমাক মাক্স দিয়া হয় বা তোমাৰ কাৰণে ইন ফিউচাৰ স্কোপ ওলাই চ' মানে আমাৰ দিনত কেনেকুৱা আছিলে আমি অকল পঢ়িবই লাগে পঢ়াটোৱে ধ্যান দিব লাগে বেলেগ কিবা কৰিব গলে আমাৰ সেয়া নিদিয়ে বাত এতিয়া বছ স্তুটো ভাল হৈছে এইটো স্মুথ হৈছে চবে কৰিব পাৰিব প্ৰেচাৰ নাই একজাম বোলা বস্তু নাই প্ৰেক্টিকেল বেচিচ হৈ গৈছে চব প্ৰেক্টিকেল বস্তুবিলাক দিলে এতিয়া তুমি ধৰা কিবা এটা বস্তু আমি এতিয়া সৰু বাচ্ছা যায় এ তোমাৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় শ্ৰেণী পৰা একদম আহ তোমাৰ কি কম অ অষ্টম শ্ৰেণীৰ ছাত্ৰলৈকে তোমাৰ সিহঁতক এয়া পৰিব ধৰি লোৱা যিয়ে কেনেকে ধৰা গছ পুলি ৰুৱে বা কেনেকৈ তোমাৰ আ খেতি বাতি কৰা হয় বা কেনেকৈ তুমি কি কওঁ বাহেদি বস্তু বনাব পাৰা কাগজেদি বস্তু বনাব পৰা বা যিকোনো তোমাৰ আ চাইন্সৰ অ এয়াই হওঁক এস্কপিৰিমেন্তে হক ভেটিনাৰী ফিল্ডত তোমাৰ অ, ভেটেনেৰী ফিল্ডত তোমাৰ যোনটো এয়াৰ যোনটো এয়াৰ বিলাকৰ তোমাৰ বস্তুৱয়ে হ'ওক। বিভিন্ন ধৰণৰ তোমাৰ সেয়া কৰিব পাৰে, বাকী দ্বাদশ শ্ৰেণী বা তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট খিনিক আমি, আমি এয়া কোৱা যায় যে, যিকোনো ডিগ্ৰীত তোমাৰ ল'ব পাৰিব ইন্টাৰ ডিছিপ্লেন কৰি ল'ব পাৰিব। চ, এই খিনি বস্তু খুলি দি পেলাই মই ভাবো, যে কি ল'ৰা-ছোৱালী বিলাকক এটা বাধ্য বাধকতাৰ বা এটা বাউণ্ডৰীৰ মাজত ৰাখি। মই বিচৰা নাই, বস্তুটো খুলি দিব বিচাৰো, জোনে যিমান পাৰে জোনে যিমান সক্ষম সিহঁতে সিমান ল'ব পাৰে। অ, বাকী ইয়াৰেও বহুত মানে তোমাৰ ডিচ এডভাণ্টেজ আছে, যেনেকে তোমাৰ ধৰি লোৱা এতিয়া এশ মাৰ্কৰ আগতে আমি এ, এনৰ্চাচফিট লিখিছিলো এতিয়া পঞ্চাশ, পঞ্চাশ হৈ গ'ল। ত, এতিয়া তুমি পঞ্চাৰ ভিতৰত যদি প্ৰেক্টিকেল ফেইল কৰি দিয়া, তেন্তে তোমাক ফেইল হিচাপে ধৰা হয়। বা তুমি থিয়ৰি যদি ফিল কৰি দিয়া, তুমি ফেল, হিচাপে ধৰা হয়। ত, অলপমান মানসিকভাৱেও সিহঁতৰ অলপ প্ৰেচাৰ পৰিছে। প্লাছ দুটা-চাইটাই মিলাই চলিব লাগিব, প্ৰেক্টিকেলো আ, তোমাৰ থিয়ৰিও ত, মই ভাবো যে চৰকাৰে সেইটোৰ ওপৰত অলপমান এয়া কৰি পেলাই। বা মানুহখিনিয়ে যদি অলপমান নিজেও সেয়া কৰি পেলাই যে বস্তুখিনি অলপ, লাইটলি লৈ যাওঁক চ'ব বস্তু বেলেঞ্চ কৰি লৈ যাওঁক, সেনেকুৱা বস্তুও যদি কৰে। এ, মই ভাবো যে, কি বস্তুতটো বহুত ভাল হ'ব আগলৈ। এতিয়া যিমান খিনি আমি ভাল দেখিছো, আগলৈ আৰু ভাল হ'ব। মানে প্ৰেক্টিকেল এয়াতো শিকিব বা মানুহ কেনেকে কথা পাতিব লাগে। মানুহ এটাৰ লগত কেনেকে বহিয়া কৰিব লাগে, সেইবিলাক চ'ব শিকিব অকল মানে কিতাপতেই বস্তুতটো বাধ্য হৈ নাথাকে।
হয়, সেইটোতো ঠিকে কৈছা। অ, এইটো ভাল কথা ক'ল যে, আজিকালি এইবোৰ ফাৰ্ষ্ট ক্লাছ। কি ফাৰ্ষ্ট ডিভিজন, ফাৰ্ষ্ট ক্লাছ, ডিষ্টিংশচন, এইবোৰ গুচি, গুচি গৈছে। সেইটো এটা ভাল হৈছে, মানসিক হিচাপে যোনটো প্ৰেছৰ। অ, ষ্টুডেন্টছৰ ওপৰত দিছিলে সেই আজিকালি নহ'ব তাৰে বাহিৰে অ, ডিচ এডভাণ্টেজ খিনি আছে নাথকা নহয়। কিন্তু সেইটো হিচাপত আমাতকে অলপ চিলেবাচটো কমাই দিছে। আৰু সেইখিনি সিহঁতে পাৰিব লাগে, ইমান টান নহয়। যিমান খিনি দেখি দেখিছো, কিন্তু আকৌ সিহঁতৰ চবৰে আহ, লোৱা কেপাচিটিটো একে নহয়, যিহেতো। ত, সেই হিচাপে সেনেকে, একচুৱেলি বস্তুতটো বনুৱাই সেনেকে গৈছে ন, যে চ'ব ষ্টুডেণ্টে ভালে ভালে মানে কলেজটো পাৰ কৰক বা পঢ়া-শুনা খিনি ভালকে পাওঁক মানে, যিখিনি লাগে সেইখিনি পাওঁক। অ, সেই হিচাপে ঠিকে আছে।
এতিয়া যাৰ যদি, কোনোবাই যদি অলপমান শ্ল, হ'ল হয় বা লাহে, লাহে, শিকি শিকে বা লাহে লাহে বুজে বা মই নিজে এটা মা, মানে এয়া ক'ব পাৰো, এক্সাম্পল ক'ব পাৰো যে মই, মানে বহুত লাহে লাহে বস্তুতটো বুজি পাওঁ তাৰ মানে, মানে মোক যদি মই দুবাৰ, তিনিবাৰ সুধো তাৰমানে এটা বস্তু বুজিব লগা হ'লে চ, সেইবিলাকৰ কাৰণে ভাল হ'ল যে, আমি অকল পঢ়াতোতে বা আমি ইয়াত আমি বেলেগ কৰি ভাল পাওঁ, এতিয়া মই গান মানে বস্তু আহ, ইনষ্ট্ৰুমেন্ট বজাই ভাল পাওঁ, বাদ্য যন্ত্ৰ বজাই ভাল পাওঁ। চো সেই বস্তুটোত মই এতিয়া যদি মই তাতে বেছিকে এয়া কৰোঁ, আগ্ৰহ দেখাওঁ বা কিবা দেখাওঁ মোৰ পঢ়াটো বেয়া হৈ গ'ল হয়। কিন্তু এতিয়া যে মই চাওঁ যে মই যদি এতিয়া মিউজিকো শিকোঁ বা গান-নাচতো মই যদি থাকোঁ, তে মোৰ পঢ়াটোতটো ইমান হেঁচা নপৰে। কাৰণ এতিয়া এনেকুৱা দিন‌ হৈছে যে তুমি চব ফালে মিলাই চলিব পাৰা। আমি চবৰে পৰা তোমাৰ তুমি মাল্টিটেলেন্টেড হ'ব লাগিব। তুমি চব ফালৰ পৰা মানে এক্সপাৰ্ট হ'ব লাগিব। মই সেইটো ভা-ভাল পাইছোঁ যে কি এতিয়া মানে এটা ষ্টুডেন্টক তুমি নাহাহা যে তুমি পঢ়াত বেয়া কাৰণে তুমি বেয়া। সেই সেই ল'ৰাটো বা সেই ছোৱালীজনীক তুমি যাতে অকল পঢ়াটো চাই বা তুমি যিকোনো বস্তু এটা চাই যাতে তুমি তেখেতক নোকোৱা যে তুমি বেয়া। ত' সেই বস্তুটো মোৰ ভাল লাগিছে। বা এই বস্তুটোৰ পৰা মই শিকিছোঁ যে, অ এই বস্তুটোৰ পৰা ল'ৰা-ছোৱালীবিলাকে নিজৰ, নিজৰ মনৰ বা নিজে কি কৰি ভাল পায় সেইটো কৰিব পাৰিব।
হয় সেইটোতো ঠিকে কৈছা বাৰু। বাত এতিয়া আমাৰ নতুন প্ৰজন্মৰ ওপৰত কথা, সিহঁতে এইটো বস্তুক কেনেকে ব্যৱহাৰ কৰে। তেনেকে নিজৰ সেয়াত ব্যৱহাৰ কৰে। সেইটো আমি মানে কি নো কম আৰু। আমিতো পাৰ হৈয়ে আহিলোঁ ক'ব গ'লে।
উম্। দিয়া দিয়া তেন্তে।
দিয়া, উম।
অ,